হেল্ল'
অ'
বাইদ, এ হেৰি যে, আপোনালোকে যে জগন্নাথলৈ যাব কেতিয়া যাব?
জগন্নাথলৈ আজি এইটো মাহত নহয় আহা মাহত যাব। মানুহ এতিয়া হৈছে অলপমান, এই ডাঙৰ গাড়ী লৈ যাব যে সেইকাৰণে মানে অলমান মানুহ আও আছে হ'বলগীয়া ফুল ধৰাগে নাই। হা,
ক ফুল হোৱা নাই। মই মানে মায়ক পঠিয়াম বুলি ভাবিছিলো এবাৰ বোলো।
অ' পাৰিবা যাবলে।
পাৰিবা ন,
উম' তাইবা।
কোৱা মানে যাব।
এ আমাৰ হেৰিয়ে যাব গাঁৱে যাব।
গাঁৱে যাব।
কৰি গাওঁ দলদৈ চুবা, তাৰপিছত ওজা গাঁও, এনেকে দণ্ডোৱা,
অ',
সেনেকে যাব আৰু।
অ' বাছ কি আল্ট্ৰা বাছ লৈ যাব।
অ' ডাঙৰ গাড়ী লৈ যাম বুলি কৈছে। ভাৰা কৰা জনে তাৰপিছত এতিয়া ভাৰটোহে আকৌ বেছি কৈছে।
অ' কিমান
ভাৰাট এ মাহ কাৰণে বোলে ছাব্বিশ হাজাৰ।
এজনপা
এজন পা। সেই লাগিবই। ইমান বাদ এমাহক কাৰণে যোৱা ন গোটেই মন্দিৰ বিলাক চাই আহিব। উম', জগন্নাথ, মথুৰা, বৃন্দাবন, কাশী গয়া,
উম',
তে চব চাবগৈ।
অ' তেতিয়াহ'লে খৰচ হ'ব দিয়ক সিহঁতও।
খৰচ হব।
উম,
কাহ,
অ',
সেয়াও চাব গৈ।
তেতিয়াহ'লে খৰচ হ'ব আকৌ ল'বই সিমান খিনি বাৰু।
উম, আকৌ খাই- খাই যোৱা
অ ', খোৱা বোৱা সিহঁতৰ নিজেও খৰচৰ কথা এটা থাকে নহয়। আকৌ ইয়াৰ পৰাই গাড়ী লৈ গলে আকৌ পাচ- চাচো উলিয়াব লাগিব। সম্ভৱ।
উম ', পাচ উলিয়াব লাগিব তাৰপিছত গেছ, - চব লৈ যাব লাগিব বনোৱা কৰাকে।
উম',
এমাহতে এট, তাৰ গেছে নহ'বই চাগে।
অ,
চিলিণ্ডাৰ, দুটামান নিব লাগিব।
অ,
সেইকাৰণে,
নহয় মানুহ সৰহ হলে হেৰি এটা চিলিণ্ডাৰ, দা নহ'ব। কাৰণ আপোনালোকৰ খোৱা- বোৱোতো ধৰক, - অ', দুই টাইমটো হ'বই।
দুই- টাইম নহয়, নহয় এক টাইম হে দিব। দিনতটো চাব যে জেগা বিলাক। অ ', দিনতটো চাব যে জেগাবিলাক। তাৰ পিছত আকৌ সন্ধি, এয়া ৰখিবা, বনাব- কৰিব খাবা আৰু তাৰপিছত ৰাতিপুৱা চাহ- তাহ খাব। ভাত নবনাই আৰু নিজ, সি নিজে কিবা নিলে খাব আৰু অ', দিনত ভাত খোৱা নহব?
এনে হোটেলত ৰখাই দিব হোটেলত কিবা- -কিবি খাব লাগিব বনোৱা কৰা হেৰি নহব যে, ন, তেনেকুৱাহে হয় এনে, ৰাতিপুৱাই বনাই কৰি খাই ওলাই যাব নেকি আৰু থাকা জেগাতে।
অ', তেনেকুৱা কৰিলেও বেয়া নহব।
সাকে
কাৰ চবে হোটেল ৰ
অ নোৱাৰে ভক দিয়া মানুহে খাব নোৱাৰে যে
আৰু দিনটো দিনটো জলপান খাই থাকিলে অ
উম উম ৰাতিপুৱাই ভাত বনাব খাই বলে একেবাৰে ওলাই যাব আৰু তাৰপিছত আক এক ত গধূলা খাব দেনা তেতিয়া দু পয়া চাহ খাব আৰু হোটেলত
উম উম
আমাৰ এয়া মানুহ বিলাকে তাত শেষোৱা বস্তু তেনেকে খাবও নোৱাৰে
নোৱাৰে উম
ভাত পানীবিলাক তাৰপ সিহঁতো কিবা কিবি বেলেগকে বনাই কাৰণে মুখতো নালাগে বোলে
অ সেইটো হয় আমি আমি এতিয়া যিটো খাই থাকো বেলেগ সিহতেও আকৌ আমাৰ ইয়াত আহি পেলাই সিহঁতৰ মুখত নালাগিব
অ
তেনেকুৱা বস্তুটো
উ কিবা নাৰিকল তেল দিহে বনাই বেছি ভাগ
অ সিহঁতে নাৰিকল তেল বেছি বেছি ব্যৱহাৰ কৰে সেইকাৰণে আমি সোৱাদটো নোপাও আমি পিঠাতেল দি খাওঁ যে
উম এবাৰ মানে এইবিলাক খাব নোৱাৰে ন
উম এতিয়া ভাত বনালে জানো
ভাত বনোৱা নাই বনাম
কিহে বনাব
এ মাছ চাকাছিলো তাকে বোলো পাছৰ সতি কি বনাও আৰু চাইলবগে লাগিব
আহ
জিকা আলু টেঙা দিহে বনাও নে
অ গৰমো নহয় আজি
উম বহুত গৰম অ দু দিছ ছে এ গা পা ধুই আহিছোহে কাম বন কৰি এতিয়া কৰোঁতে দেৰ সময় লাগে তাৰ পিছত গা ধুই চাহ তাহ খাই লৈছো হে
অ
এতিয়া বনাই না লাহে লাহে লাহে
উম
তোমালোকে বনালা
মই ৰাতিপুৱা বনাই কৈ খালো এতিয়া দুপৰীয়া কিবা কিবি অলপ আছে আকৌ কিবা ভাতো বহাব লাগিব
উম
তেনেকে আৰু
উম ছোৱালীজনী স্কুলৰ পৰাাই আহিহে খাব
অ আহিহে খাব উম
তাকেও আহি পেলাই খাইহি
অ বাপেকো আহি পেলাই তাকে মই মায়ে মানে কৈ আছিলে বোলে সুধিবিচোন এনেকে যদি সেইকাৰণে ফোনটো কৰি পেলাই বোলো কি কি কথা কি বতা কেতিয়া যায় গৰম বন্ধ হলে ভাল হব গৰম বন্ধতে হ'বগৈ চাগে জুলাই মানলৈ ন জুলাই মানলৈ হ'লে ভালেই হ'ব
অ জুলাই মাহল
কিন্তু গৰম বহুত হব
উম
নহয় নে গৰম বহুত হ'ব কিন্তু অ
এ হেৰিছে স্কুল চিস্কুল বন্ধ থাকে কাৰণে যাব কৰিব সুবিধা হয় মানুহ
অ সুবিধাই হয় গোটেই মানুহখিনি
মানুহ যায় যে
আহ
আকৌ ল'ৰা ছোৱালী সোবাই স্কুলত গ'লে মাকত যোৱা দিগদাৰ
দিগদাৰ
সেইকাৰণে গৰমত বাৰ গলে যাব তেনেকৈ
আঁহ
এইবাৰ যাওঁ দে একে যি গৰম
গৰম অঁ
বহুত গৰম
তাৰমানে হেৰি হ'ল ঠ একেবাৰে ঠাণ্ডাতো ফুৰিবলৈ বেয়া চৰ্দি তৰ্দি লাগে যে আৰু উ একেবাৰে গৰমতো বেয়া এই মাজৰ এইকেইদিন মাৰ্চৰ পৰা মানে ফাগুন চ'ত মাহত ফুৰিবলৈ ভাল আৰু
ভাল আৰু এইদিনকেইট যে মানে তাকেই কেদাৰনাথ গৈ আছে হয়
অঁ
তাত যাব ভাল লাগে ছাগে ন এইেইদিন ঠাণ্ডা গৰম মি পৰিছে যে অঁ তাত বহুত মানে গছে কেদাৰনাথত হাতত দেখা পাই আছো
অঁ
যাম আৰু কেতিয়াবা ভাগ্য মিলিলে
হা এতিয়া আমি যাব
যাবতো মন যায়
উঠিব পাৰিম নে নোৱাৰিম বা
পাৰিবা পাৰিব মনৰ সেইটো মনত চশৰ লগতহে
যাব মন যোৱা আছে কিন্তু দেখা পালে যাব মন যায় ন কেদাৰনাথ ক আকৌ কিবা আক আৰু মানুহ এজনীয়ে যে দেখুৱাই থাকে যে মন্দিৰ বিলাক যে এইয়া শিৱ পাৰ্বতী বিয়া হৈ পেলাই যে সেয়া যোনডোখৰত বিয়া হৈছিলে
অ
তাত যেকে এতিয়াও হেৰি জ্বলিয়ে থাকে পাৰ্বতি এ হে জুই কুৰা
ভোমৰ অ
সুমত যে এতিয়াও জ্বলি থাকে জলিয়ে আছে তাত দেখা নাই জানো
অ নহজ তেতিয়াহলেচোন ভাল কথা চাবগৈ যাবহে মন যায় ন
অ নহয় দেখিছানে নাই তুমি
মই নাই দেখা কিন্তু এতিয়া আপুনি কওঁতহে কথাটো ভাবিছো
এই মানুহজনীয়ে যে দেখুৱাই থাকে দেখা নাই ন
নাই দেখা নাই দেখা
অ একে দেখুৱাই থাকে সে জ্বলিয়াই আছে এতিয়াও সেই মন্দিৰটোত নিজে নিজে জ্বলি থাকি এক হৈছে শৰীৰ চৰীৰ নাই খেে লদ
হয়নেকি
খৰি চৰি নাই এনেই জ্বলি থাকে কোৱা জুই কোৱা
অলৌকিক মানে সেইটো এটা ন
ত তাকে ম চাহ চাক নহয় পা
অ
সেয়া চাও তাৰপিছত আকৌ উম আৰু কেইটামান দেখুৱাই থাকে মানুহজনীয়ে এ ইউটিউবত আৰু
আহ আহ
এই জানি ম হেৰি নলবাই এনে কো মানুহ এজনী ছোৱালী এজনী যে যায়
এই ক্ষিনকে চলে জনে নেকি
ক্ষিনকে ছোৱালী জনি কামাখ্যা মন্দিৰৰো দেখুৱাই থাকে কে যে
অ অ গম পাইছো
অ কামাখ্যা মন্দিৰ দেখুৱাই থাকা সেই মানুহজনীয়ে, গৈ সেয়া দেখুৱাই কেদাৰনাথত গৈছে, আও কিবা কিবি দেখুৱাই থাকে।
অ'। কেতিয়াবা সময় মিলে য
উম, সা পা চাবলে মন যায় ন'।
ছোৱালী আৰু অকমান ডাঙৰ হ'লে তেতিয়াই মানে যাব পাৰিম আৰু।
উম।
তাই এতিয়া সৰু হৈ থাকিল যে।
অহ।
আৰু অকমান ডাঙৰ হ'লে তেতিয়া মানে গৰমটো যাতে নিজেই, নিজে নিজক হেৰি কৰিব পৰা হ'লে তেতিয়া তেনেকুৱাত যাবলৈ ভাল হয়।
উম। হয় দিয়ে।
আপুনি হেৰি মানে কোনদিনা কেতিয়া যাব গম পাবই নহয় মোক খবৰ এটা দিবচোন অহ, অহ। যোগাযোগ কৰিব।
আহ
দিয়ক।
অ'। হ'ব দিয়া ন'।